হেল্ল'
অ' ক ভালে আছা।
অঅ আছো। আপোনাৰ ভালনে?
ভাল ভাল। কি কৰি আছিলা?
এইয়া অলপ ইফাল সিফাল কৰি সেই অলপ কাম চামো আছিলে সৰু সুৰাকে। সেই তেনেকুৱাই কৰি আছিলো। হয় আপোনাৰ ক কওকচোন।
অ মো মোৰ খবৰ খাতি ভালেই। এ অলপতে মই ফুৰিবলৈ গৈছিলো।
হয়।
অ ফুৰি আহিলো। ইইই চেৰগা চে গাওঁ গৈছিলো। এএএ অ, অৰুণাচল অৰুণাচ নোপোৱা মানে অৰুণাচলত এ এই ধৰা এইটো কি আছিলে এএএ টাৱাং পোৱাৰ আগত পাই চেৰগাওঁ‌। তাপা চেৰগাঁৱৰ পিছত পাই হেৰি চেৰেগাঁও পাৰ হৈ পাই এইখন এ তেৰি নামটো ঘপককে মনলৈ উমম নহা হৈছে নহয়। দিৰাং। চেৰগাৱৰ পিছত দিৰাং, দিৰাংৰ পিছত অ মানেএ হেৰি
নহয় ন, আপুনি প্ৰথমতে দিৰাঙত আছিল নে চেৰগাঁৱত আছিল?
অ চেৰগাওঁ‌।
আপুনি কোনফালদি গৈছিলে? অ' তেজপুৰ হৈ। চেৰগাৱত আমিও গৈছিলো। সেইকাৰণে সুধিছো
অ তোমালোকে কোনটো ৰাস্তাত গৈছিলা
আমি সেই আপোনাৰ তেজপুৰ হৈয়ে গৈছিলো গৈ পেলাই সেই প্ৰথমতে দিৰাঙতে আছিলো
অঁ অঁ
তাৰপিছত কওকচোন কি হল
আপোনাৰ মানে খুব ভাল লাগিলে তাত মানে প্ৰাকৃতিক পৰিৱেশ এখন এই নদী এখন আছে ন উ মাজতে সিফালে গ'লো তাৰপা পাহাৰ অলপ ঘূৰিলোঁ চেগা একেবাৰে প্ৰাকৃতিক পৰিৱেশ মানে খুব ভাল লাগিলে
অঁ চেৰগাঁওৰ কোনফালে চেৰগাঁৱত মানে মই আপোনাৰ ৰাতিটোহে কটালো মানে তাতে মানে বেছি হেৰি নহল মানে অকল মানে এটা মানে নদীৰ এটা একদম যি ঝৰঝৰৰ শব্দ মানে একদম তেনে এনেকুৱা এটা হেৰি পৰিৱেশত থাকিলো মানে নদীখন মানে দেখা নাই ৰাতি আছিলো যে, আপোনাৰ এনি টাইম ঝৰঝৰ শব্দ মানে
অ না সেইফালে গ'লো নদী মানে এই জুৰি টাইপৰ মানে উ আছে এনে শিলাময় হেৰি অঁজুৰি মানে বিৰাট ভাল লাগে জুৰি পাৰত গ'লো তাতে ফটো উঠিলো বা এনেকুৱা অ' ফটো দুখন মান তুলি থোৱা আছে আছে ভিডিঅ' দুটামান কৰি থোৱা উম সেইফালে মানে ভাল লাগিলে চে চেৰগাঁওতো তাৰ তাৰপিছত এ দিৰাঙলে যাম মানে এ তাই অহা বাৰ যাম গিৰাং
দিৰাং আপুনি যোৱা নাই তাৰমানে
যোৱা নাই এদিন চেৰগাঁওলৈ গৈছিলো
টাৱাং গৈছিল নে নাই
কি
টাৱাং গৈছিল নে নাই
নহ টাউঙলৈও যোৱা নাই মানে টাউং অ হেৰি টাউং টাউঙলৈ যোৱা হোৱা নাই টাউঙলৈ অলপ হেৰি হয় যে মোৰ ঠাণ্ডাতো অলপ বেছি মানে য'ত মানে ঠাণ্ডা টো মানে মই অকনমান হেৰি কৰিবলৈ দিগদাৰ হয়
হয় হয় হয়
গৰম দিনত গৈছো ধৰা এ চেৰেঙাত এতিয়াও মানে অলপ ঠাণ্ডাই হৈ আছে মইতো ঠাণ্ডা ঠাণ্ডা দিনত বৰফ চাবলৈ যাম ব যাব নোৱাৰিম চাগে
অ
ম মানে অকণমান ঠাণ্ডাটো বেছি ইয়াতে মানে মই আমাৰ ইয়াততো বেছি নগাঁৱত বেছি ঠাণ্ডা নহয় তাত তাতে মই ঠাণ্ডাত কপি থাকো আৰু উ মানে মোকতো কয় তই হেৰিয়াতে যাব নোৱাৰিবি এ মোৰ লগৰ মানে অ মানে বেছি ঠাণ্ডা হৈছে যে টাৱঙতো পুৰা বৰফ পৰি য ন ঘপকেতো মানে জানুৱাৰী দি ডিচম্বৰ মাহত মুহবোৰবিল খুব যায় বফ চাব লাগে
হয় হয়
অফ হৈ যায় এ ৰাস্তা
তাৰমানানে আপুনি আপুনি বৰফৰ মানে সেই দৃশ নিটো চাবলে মানে সৌভাগ্য হোৱা নাই
সৌভাগ্য হোৱা নাই ঠাণ্ডা কাৰণে নোৱাৰিম বুলিয় ভিছো মানে এতিয়া যাওঁতে চেৰে গাওত এতিয়া মোৰ অকনমান এ পানী লগা এনেকুৱা চৰ্দি হৈ গ'লে এ ঠাণ্ডা অলপ পাওঁতেই
অহ
এটো ধৰা আমাৰ ইয়াতোতো এতিয়া গৰম আহিলেই ন আমিতো ফেন চলাই আছো উ গৰম পৰিছয় এতিয়া মই সেও সিদনাাহে গৈছো যোৱা সপ্তাহত গৈছো অ মই তো মানে ধৰা চেৰেগত ঠাণ্ডাই পালো বতাহ মাৰি আছে ঠাণ্ডা পাইছো কিন্তু এই এয়া যোৱা সপ্তাহত গৈছ
আহ বেছিদিন নহয় অহ
একেবাৰে গৰমতে গৈছোঁ
অ গৰমতে গৈছে তেতিয়াহলে ইমান ঠাণ্ডা পাইছে আপুনি অহ অহ অ বতাহ কিন্তু বহুত মাৰে হয় কিন্তু
খুব বতাহটো আছে যে বতাহত মানে ঠাণ্ডা লাগি গ'ল খুব বতাহ জুৰি জুৰি পাৰতো বতাহ মানে গোটেই বতাহ
ছিলো যোৱা বছৰৰ তাতে চেৰগাঁৱত কিন্তু চেৰগাঁৱত হয় কওক
এই ডিৰাঙত আকৌ জুলাই মাহতো অ মানে হেৰি পৰে ন কুঁৱলী থাকে
মই সেইটো গম নোপাও কাৰণ মই সেইখিনি সময়ত যোৱা নাই যে জুলাই মাহত মানে বহুতে কয় কি এ বাৰিষাৰ চিজন মানে বাৰিষাৰ বতৰটো আপোনাৰ সেইকাৰণে মানে বৰষুণ চৰষুণ হ'লে আপোনাৰ এই খহনীয়া হয় যে ভয় লাগে সেইকাৰণে যোৱা খহনীয়া হ এইকাৰণে মানে যাবলৈ মানে এইটো কাৰণে নোযোৱাই ভাল, এতিয়া তাত সেইটো পৰিৱেশ ক'ত? কথা গম নোপাও সেইখিনি সময়ত।
মানে যোৱাবাৰ মই বহুতৰ ফটোও দেখিছো, মানে এনেকুৱা ধুনীয়া কুঁৱলি মানে একেবাৰে বৰফৰ টাইপৰ লাগিছে কঁৱলীবিলাকো মানে তলে বৰ ধুনীয়া লাগিছে ত ক'ত তুলিছে দিৰাং। বো বোৱা জুলাই মাহো ইমান ধুনীয়া একদম কঁল পৰি থাকে নে ঠাণ্ডা হৈ থাকে যে জুলাই মাহতো তছা মোৰ লগৰ গৈছিলে অক্টোবৰ মাহত মানে তেতিয়া মূলে ফোন কৰিছে ৰাতি দেছ তই বোলে টাঙলৈ আহিব নোৱাৰা তোৰ বোলে বৰ ঠাণ্ডা মানুহে মনত পৰি গ'ল এ মই বোলে এতি এ চুইটাৰ এটা পিন্ধোঁতেও তাৰ পিছত জেকেট পিন্ধিও মোৰ ঠাণ্ডা লাগিছে, মোৰ যেতিয়া ঠাণ্ডা লাগিছে মই ভাবিছোঁ তই আহিলে। এইটো ইয়াৰ কি হব তোৰ।
আপুনি বৰফ হৈ যাব তেতিয়াাহলে।
তই নাহিবি তই এইফালে নাহিবি তই এই বাটৰ পৰা ঘূৰিবি তই দিৰাঙলৈকে আহিবি এ টাৰঙলৈ তো তই নাযাবি বাৰু সেইটো ৰিক্স তই নল'বি আৰু। এনেকে কৈছে দে মই এই। চেনাৰে এফ এপ্ৰিল মাহত গৈ অ কি মে' মাহত গৈয়ে গম পালো নহয়। ঠাণ্ডা পাইছো এ জুলাই মাহত। ভাবি ৰিয়াংলৈ যাবলৈ এটা ইচ্ছা এটা আছে
অ আপুনি আপুনি হ হেৰি আপোনাৰ চেৰগাঁৱত ক মানে কেইদিন থাকিলে একাটি
এক ৰাতি থাকিলো এক ৰাতি থাকি পেলাই চেৰেগাঁওতে ঘূৰিলো ফুৰিলো আ মানে গৈ পেলা পাওঁতে সেইদিনা ধৰা ৰাতিপুৱা গৈছো এনেকে যাওঁতে মানে প্ৰাকৃতিক দৃশ্যত চাই চাই একেবাৰে উপভোগ
তাৰ মানে আপুনি তেজপুৰ হৈ ভালুকপুং হৈছেই ফালেদিয়ে কৈছেতো সেইফালতে গলেচোন প্ৰথমে আপোনাৰ ডিৰাঙেই পায় প্ৰথমতেচোন
এ নহয় মই মানে মোৰ ডেষ্টিনেশ্যনতটো সেইফালে আছিলে কাৰণে এইফালে আমি ইমানকে হেৰি নললো আৰু মানে ধৰা একেবাৰে যিটো মানে লৈছো তাতে ৰলো
ক আপুনি যদি সেইফালিন নগৈ পেলাই এই আপোনাৰ মংগলদৰ হৈ সেই ফালে যদি গ'লেহেঁতেন শুনা পাইছে নে শুনা পাইছে ছেনে
অ এতিয়া শুনা
অ আপুনি যদি মঙ্গলদৈ হৈ এইফালে যদি গ'ল হয় মংগলদৈৰ সেইফালেতো যাব পাৰে ন আৰু এটা ৰাস্তা আছে আপোনাৰ এইটো কি কয় জেগাতোয়ে নামটো পাহৰিছো অ এটা পিকনিক উ পিকনিকৰ এটা হেৰিও আছিলে মানে ঠাইও আছিলে সেইফালদি গৈ মানে চেৰগাওঁখন পতক কে সহজতে পাই মানে মানে আমাৰ অসমৰ হৈ কাষদি এনেকে হৈ পেলাই উচ্চমো হয় মানে সেইফালেদি গ'লে আপুনি চেগাওঁখন প প্ৰথমতে পায় আপুনি সেই অৰুণাচল হৈ ইমান দূৰ ঘূৰি পকি নগলেও হ'লহেঁতেন তামানে
অ নহয় মানে মোৰ লগত যি গৈছিলে তেওঁ মানে অকমান বেছিকে ফুৰিবলে মন আৰু মানে পাহাৰীয়া ঠাই সেইটো কাৰণে যোৱা হল কিন্তু তাত আমি ৰোৱা নাই আৰু ডিৰাঙত দে ডিৰাঙৰ সেইটো বেলেগ এদিন আহিম। বুলি ক'লো কাৰণে আমি তালেকে গৈছো আগতীয়াকে মানে ঠিক কৰি থোৱা আছিলে গেষ্ট হাউচ। সেইটো কাৰণে মানে আগতীয়াকে সেই গৈছো, সেই কাৰণে যোৱা হ'ল। এই মানে, মানে লগবিলাকৰো মানে কেতিয়াবা লগত গ'লে এনেকুৱা হয় যে। চবৰে মতামতটো লব লগীয়া হয় যে, এইফালে-এইফালে, এনেকে-এনেকে যাওঁ। এনেকে-এনেকে আমি মানে আমি ফূৰ্তি কৰি যাম। এনেকে ভিডিঅ', ভিডিঅ' কৰিম। ফটো তুলিম, তেনেকুৱা হ'ল। এ মোৰ লগৰ কেইজনো মানে ফটো ফটো তোলাই আছিলে সেইকাৰণে ফটো মানে হেৰিয়াৰ কাৰণে সেইফালেদি যোৱাগে হ'ল আৰু।
হয়, হয়, হয় হয় সেইটো কথা, উম, উম, উম উম, উম, উম, উম নাই আমাৰ মানে আকৌ আমাৰ আকৌ যেনেকুৱা প্লেনতটো বেলেগ আছিলে। আমি বে বে বেলেগ তেনেকে গৈ দিৰাং হৈ তেনেকৈ লাষ্টত চেৰগাঁৱত গৈছো, চেৰগাঁৱত যাওঁত এতিয়া আকৌ আমাৰ এটা জমনি, আমি মানে ডিৰাং হৈ পেলাই যিখিনি, যিখিনি ফুৰিব লগা আছে ফুৰিলো নহয়। ছেৰ গাঁওখনৰ মানে এনেকুৱা এটা চু চমু ৰাস্তা দি গৈছো ন, সেইটো মানে সহজতে গাড়ী চাৰী বিলাক নেযায়। সৰু ৰাস্তা, সৰু ৰাস্তা, ইখন গাৰি সিখন গাৰি পাৰ হবলৈ মানে ভয়েই লাগে। সেনেকুৱা ৰাস্তাদি গৈছো। মানে সেইটো নৰ্, সাধাৰণতে মানে নৰ্মেল হেৰিবলাকেদি নাযায় মানে।
নাজায় ন?
সেইটো ৰাস্তা দি গৈছো, বহুত টাইম দিছে, অকাৱাই পকাই অকোৱা পকোৱা ৰাস্তা দি গৈ, গৈ, গৈ, গৈ পিছত মানে চেৰগাঁও ওলাইছো। একদম মানে মেইন ৰাস্তাত ওলাইছো গৈ।
অ'
কেনেকে গ'লো নাজানো আৰু বহুত বেলেগ ভিতৰ ৰাস্তা।
সেই ভিতৰৰ ৰাস্তাটো কোনে ক'লে? মানে কিবা গুগুল মেপত ওলালে নে? নে-নে? নাই কোনোবাই জানি
জানিছিলে মানে আমাৰ লগত মানে গৈ, ছিলে তেওঁ জানে মানে। কিছুমান ৰাস্তা, কৈছে এইটো ৰাস্ ৰাস্তা মানে আপোনাৰ অকনমান ৰি্স্ক আছে।
মানে সেইটোত, অ মানুহ আছিলে নে? ৰা তাত মানুহৰ ঘৰ?
নাই, খুব নাইয়েই বুলি কব পাৰি। নাই নাই ডকাইতৰ কথাই নাহে ডকাইত বাৰু তেন- কা হেৰি নাই। কিন্তু মানে বস্তুটো হয় কি, আপুনি যদি কিবা কাৰণ অকণমান চকাই পামচাৰ হ'ল, বা কিবাই হ'ল। অকমান মানে ভয় লগা বিধ কাৰণ ৰাস্তাটো কিমান দূৰলৈকে আছে মানে এনেকুৱা লাগিছে কেতিয়া পাম কেতিয়া পাম ইফালে পাক খাই সিফালে পাক খাই আহে গাড়ী আহিছে আমি গাড়ী পাইছো কিন্তু খুব কম মানে জনসাধাৰণটোক খুব কম তাত বহুত দূৰত গৈ পেলাই ধৰা দুই এটা ঘৰ পাইছো ধৰক তেনেকুৱা আৰু অৰুণাচলৰ মানুহৰ কিন্তু খুব কম ম মানে সেইটো ৰাস্তা দি অহা যোৱা কৰাত
হয় গাড়ী বেয়া হলেও ভয় লাগে আকৌ কেতিয়াবা এনেকুৱা কেতিয়াবা
কিন্তু সেইটো ৰাস্তা মানে বহুত চমু হয় মানে চমু ৰাস্তা মানে
উম
ওলাবলে সহজ কিন্তু বহুতে মানে এটা পইন্টৰ পৰা। মানে উ উভতি। গুচি যায় সিফালে নাযায় কাৰণ ৰাস্তা সিমান মানে কাৰোবাৰ ভোক লাগিলে কাৰোবাৰ পেট্ৰল ভৰাবলৈ। ধৰক অসুবিধা সেইটো কাৰণে মানে। ফুল ফুল ভৰাই যাব লাগে।
আহ,
সেইয়াই।
এতিয়া আৰু ভাবিছো আকৌ এইবাৰ জুলাইত কৰ'বাত যাম বুলি আমাৰ গৰমৰ বন্ধ হব যে।
হয় হয়,
অ ঠিক আছে বাৰু এতিয়া ৰাখিছো ন।
হয় হয় ঠিক আছে হ'ব উম।